অ', শুনা পাইছো, বন্ধু কি খবৰ?
অ', আছে ৰ'বা ঘৰতে।
হয় নেকি ভাল ভাল মোৰো ভাল।
অ'।
কি এ আছোৱা নাই আজি ইমান গৰম দিছে।
তাকেইেতো গৰমটো বহুত।
তাকেতো আজি ইমান গৰম দিছে মানে আচৰিতে মইতো এই বছৰটো আজি হাইচ গৰম পাইছো।
অ', অ', হয় দিয়া এতিয়াতো আৰু আছে। আচল মানে গৰম আ দিনকেইটা আহিব বাকী আছেই। এই জুলাই আজি দুই তাৰিখ হৈছে জুলাই, আগষ্ট, ছেপটেম্বৰ, অক্টোবৰ। দুূৰ্গা পূজাৰ সময়লৈকে গৰমেই প্ৰায়।
তাকেই তো ইমান গৰম আজি মই আচৰিত গৰম পাইছো তোমাৰ।
হয় দিয়া আৰু এই কিবা এইবাৰ মানে ইমান গৰম পৰিছে মই সদিনা সামাজিক মাধ্যমত দেখা পালো কিবা এখন কেইখনমানান দেশৰ আৰু কিবা গাড়ীৰ চক বিলাক গলি গৈছে ৰাস্তা গলি গৈছে হয় নেকি সঁচা কথাটো।
হয় শুনিছোঁ মই তেনেকে হয় বুলি শুনিছোঁ। তোমাৰ গৰম পৰিছে বোলে। তাৰ পিছত তোমাৰ হেৰি, কিবা খালা নাই এতিয়া?
বাৰ মানে ভাত হ'ব বাকী আছে আৰু অলপ সময় বাকী আছে।
হয় নেকি নাই নাই মোৰতো দেৰি হ'ব। অ', মোটামুটি তোমাৰ তিনিটামান বাজব।
অ'।
তেনিতা মন বাজব ন তাকেতো এতিয়াতো মানে গৰমত একদম থাকিব নোৱাৰ
তাকেইতো অ', হয় দিয়া। এই মানে বিশেষকৈ আমাৰ এই মহানগৰীত মানে গছ গছনিতো একেবাৰে নায়েই। আৰু মানে কি হৈছে মানুহবোৰে মানে ধৰা ডাঙৰ ডাঙৰ বিল্ডিঙত এ চি বিলাক লগাইছে এ চিটো তেওঁলোকৰ ভিতৰত ঠাণ্ডা বতাহ পায় কিন্তু বাহিৰলৈ মানে গৰম বতাহটোত ঠেলি দিয়ে। এই কিবা এটা মেচিন থাকে নহয়। পাংখা থকা সেই মেচিনটো দি গৰম বতাহ বিলাক বাহিৰত ওলাই দিয়ে।
উলাই, হয় হয় হয় মানে তোমাৰ আ টো কিজানি আজি মোটামুটি তোমাৰ বত্ৰিশ বেছি গৈছে আজি। পত্ৰিছৰ উপৰত গৈছে। মানে ফুৰিব যাব ইচ্ছা কিছে গৰমত তোমাৰ ক'বাত।
ঠাণ্ডা ঠাইত।
ঠাণ্ডা মানে তোমাৰ এইবিলাক চুইমিং পুল এইবিলাক যি আছে তোমাৰ এইবিলাকত
আহ হয় চুইমিং পূল।
যাই কিনো মানে এনে একদম পানীত বাগৰি থাকবা ইচ্ছা গিছে মানে।
হয় হয় গা ধুই উঠাৰ পিছতো মানে ঘামি থকা এনেকুৱা গৰম মানে।
মই থকা টাইম খিনি দিনটোৰ কাৰণে কৰ'বাত তোমাৰ অলপ ঠাণ্ডা ঠাই
অ', অ', এই মানালীৰ চাইডে ঠাণ্ডা নেকি বাৰু। প্ৰ বছৰত গোটেইকেইটা দিনে ঠাণ্ডা হয় নেকি মানালীৰ ফালে।
এতিয়া আগতে আছিল এতিয়া বা কেনে হৈছে, এতিয়াতো যাই পোৱা নাই তেনেকে মই। কিন্তু শুনিছো মানলৈ হয়। এতিয়া চব ঠাইতে হৈছে এই তোমাৰ গৰমেই হৈছে প্ৰায়।
আৰু এই বৰফৰ দেশ বিলাকতো বোলে বৰফবিলাক গলিব আৰম্ভ কৰিছে।
অ তুমি পাইছা নেকি ম পাতত
অ' পাইছো এই মানে আইচ। ক্লেন এনেকুৱা ঠাইতবিলাকত মানে বৰফবিলাক মানে লাহে-লাহে গলিব আৰম্ভ কৰিছ বোলে।
অ' গম পোৱা নাই ৰবা মাছ
আৰু এইটো বছৰত বোলে মই শুনা মতে বছ ব ইমান বছৰৰ ভিতৰত আটাইতকৈ গৰমটো বেছি হ'ব বুলি শুনিছোঁ।
অ' গৰম বেছ- বেছিযে গৰাম। গৰম এতিয়া
তুমি এই গৰম যে হৈ আছে আমাৰ তুমি ইাৰ প্ৰধান কাৰণ কি বুলি ভাবা। প্ৰধান কাৰণটো কি বুলি ভবা।
এ প্ৰধান কাৰণ আৰু সেইয়ে আৰু মানে তোমাৰ। এই নাই মানে আৰু তোমাৰ অলপ হেৰি পিছে তোমাৰ অলপটো অলপ সে হৈছে চেঞ্জ হৈছে। প্ৰদূষণ হৈছে হয়।
অ' এই মই শুনামতে মানে কল কাৰখানা বা গাড়ী মটৰ ধৰা বিলাকে বোলে। ওপৰত গৈ এই অজন স্তৰ বুলি এটা আছে মানে। আমাৰ ওজন স্তৰটো বোলে ক্ষতি কৰি আছে। ফুটা কৰে ফুটা কৰিলে বোলে ডাইৰেক্ট। সূৰ্যৰ ৰশ্মিতটো পৃথিৱীত আহে আহিলে। মানে এই গৰমটো বেছি হয় বুলি কয় মানে এই অওজন স্তৰটোৱে মানে অহ আধা ৰশ্মি মানে শষন কৰে শোষন কৰি তাৰ পৰা পঠায় ৰশ্মি এতিয়া যদি অজ স্তৰটো যদি। মানে-মানে নষ্ট হৈ যায় তেতিয়া মাৰে আমাৰ মানে এই জীৱ জন্তু বা আমাৰ মানুহৰ বাবে বহুত মানে ক্ষতি হব কাৰণ সূৰ্যৰ পৰা মানে অতি। বেঙুনীয়া ৰশ্মি এটা আহে বুলি কয়। যেতিয়া আমাৰ চকুৰো মানে ক্ষতি কৰে তুমি বিজ্ঞানত পাইছা।
এইবিলাকতো-এইবিলাকতো চবে জানেই বাৰু তোমাৰ চবেই এতিয়া গম পায় সেইবিলাক প পঢ়িছেও।
উম,
মানে, তোমাৰ গম পাই । কিন্তু গৰমটো, মানে তোমাৰ এতিয়া গৰমত নিয়ন্ত্ৰণ কৰা টানেই হৈছে এতিয়া।
অ', অ'। এতিয়া কিছুমান দেশত বোলে পানী মাৰি আছে বোলে ৰাস্তাই ৰাস্তাই।
হ'য়, হ'য়। এতি তো, এতিয়া তো তোমাৰ কেইটা বাজিলে? এতিয়া দেৰটা বাজিল। তোমাৰ আৰু থাকিবই গৰম। মতা-মতি তোমাৰ আজি থাকেই ৰা
আজিকালিতো আমাৰ ইয়াতে মহানগৰীৰ প্ৰায় ছয়টা বাজালৈকে লাইট জ্বলোৱাৰ মানে প্ৰয়োজনে নাই।
হ'য়। অ'। আমাৰ ইয়াতো নহয়। চাৰে-ছয়টা বাজি যায়। ছয়টা চলিছ মানতহে আন্ধাৰ হয় অলপ অলপ।
হ'য়, হ'য়।
তাৰ মানে হেৰি হৈছে। ইমান গৰম পৰিছে। কি কাৰণত হৈছে নাজানু আৰু এনে কবাত ফুৰিব যাব লাগিব মানে তোমাৰ। দুইদিন মান পাছত ঠাণ্ডা যায়, ঠাণ্ডা জাগাত, ঠাই
হ'য়, হ'য়। হ'য়।
তাৰমানে নহ'লি নোৱাৰি দেখোন। এ ঠাণ্ডা তাত যাবাত যাবাও কি সদায়তো থাকিব নোৱাৰে তাত!
আৰু মানে এতিয়া এনেকুৱা হৈছে গৰমৰ বাবে মানে, তোমাৰ ক'ত ওলাই যাব ইচ্ছা নোযোৱা হৈছে মানে, গত তোমাৰ কাপোৰ চাপৰ পিন্ধি ওলাই যাবা গৰমেই লাগিব মানে। কোৱাত গ'লেও, তাতকে মই ভাবো এই ঘৰতে মানে এতিয়া মই অনেকে অকমান হাপপেন্ত পিন্ধি, এনেকে আছো মানে। ফেন তলত বাগৰি আছো।
হয়-হয়। মানে তোমাৰ, তোমাৰ এতিয়া মানে বাহিৰত গলে' গাড়ীত গলে অলপ এচি চেছি পাই কিন্তু
হয়। অহ।
কিন্তু তোমাৰ এই আৰু, পইচা পাতিৰো কথা আছে তোমাৰ।
হয়, হয়। এই মই ভাবো এতিয়া বিশেষকৈ, এই দিন হাজিৰা কৰা লোকসকলৰ বহুত সমস্যা হৈছে। তে, আমি এতিয়া ঘৰৰ ভিতৰত থাকিব পৰা নাই মানুহ। ফেন তলতে। তেওঁলোকে ইমান মান মানে কষ্ট কৰে, জংঘল-চংঘল মানে চফা কৰা বা এনেকুৱা ধৰণৰ কাম কৰা মানুহ বিলাক ঘৰ বনোৱা মিস্ত্ৰী সমোহ, ৰ'দে-ৰ'দে ইমান মানে কষ্ট কৰে, কি ক'বা তেওঁলোকৰ বিষয়ে। তেওঁ আৰু তোমাৰ বিশেষকৈ পথাৰত খেতি- বাতি কৰা মানু্হসকল লোকসকল
ছে তোমাৰ ঘৰত এনেকে। পিছ, পিছি
নে মানে তেওঁলোকে মানে, হেৰি মানুহ ন তোমাৰ এইবিলাক অসমীয়া মানুহ নহয়।
হয় হয়। শুনি আছা নে?
শুনা পাই আছা?
হেল্ল'।
অ শুনি আছানে? অ' অ' শুনিছো। মাজতে অলপ নুশুনা হইছিলোঁ।
অ' অ' এতিয়া শুনি পাইছা ন? মানে মই যিকোলো কথাখিনি তোমাৰ যি মিস্ত্ৰী বিলাকে আমাৰ তাতে কৰি আছে কাম, মানে ইমান পাকা মিস্ত্ৰী কেইজনমানে কৰি আছে মানে। আমাৰ অসমীয়া মিস্ত্ৰী নহয়। তোমাৰ কিন্তু সিহঁতে মানে, তোমাৰ ইমান সিহঁতে ভাগৰি গৈছে।
বহুত, তাকেইেতো, তেওঁলোকেতো বহুত কষ্ট কৰিব পাৰে
আমাৰ অসমীয়াত থাকি বেছি কষ্ট কৰিব পাৰে। সিহঁতে ভাগৰি গৈছে তাৰমানে
গৰম।
গৰমত মানে সিহঁতে জিৰণি লৈ আছে। মাথাই ঘূৰাইছে পা পৰিছে যে ঠাণ্ডা পানী বিলাক।
উম' উম, হয়।
মানে, এইবিলাক মানে সিহঁতকে দেখি আচৰিত মানে সিহঁতে ভাগৰি গৈছে।
হয় দিয়া। হয় দিয়া। মানে গৰমত, কাম কৰাতটো ধেমালি কথা নহয়, এই ৰ'দত। আমি এনেই দুই মিনিট থিয়, ৰ'দত থিয় হলে আমাৰ মাথা ঘূৰাব।
হয়। । এ মই যোৱা কালিমানে তোমাৰ টোপনিও পোৱা নাই ।মানে গৰমত দিনত টোপনি ভাল নহয়, মই যোৱাকালি মানে টোপনি নাহিলে। দিনত এতিয়া টোপনি আহে, আহিব খোজে কিন্তু গৰমৰ কাৰণে টোপনি টোপনিটো একদম তোমাৰ মানে নাহেই এতিয়া।
তাকেইটো।হয়' হয়। আৰু আমাৰতটো কি হৈছে যোৱাকালি ৰাতিতটো লাইটোয়ে কাটি দিলে নহয়। মানে লোডেচেডিং কৰে। গতিকে উম, লাইন। টো কাটি দিছে কিবা কাম কৰাৰ বাবে নেকি
হয় হয় মানে আমাৰ ইয়াত কিন্তু আছে যোৱা নাই যোৱাকালি তোমাৰ তেনেকৈ লাইট আ নাই কিন্তু মানে গৰমত থাকিব নোৱাৰি মই ভাবিছো মানে তোমাৰ এটা উলাৰে আনিব মানে
কুলাৰ অ ঠিকে আছে ঠিকে আছে লোৱা মানে গৰমত ইমান গৰমত। মানে মানুহ মাথা এ গা চা বেয়া লাগি যায়। গতিকে লৈ লোৱা কোলাৰ।
ব তাকে লৈলেও মানে এচি ল'ব পাৰি কিন্তু। ললে এ চিৰ খাবাোমাৰ ভাল নহ মানে তোমাৰ এইটো এ চি খাই থাকিলে খাই থাকিব ইচ্ছা যাব।
আহ অ' হয় দিয়া। আমি এতিয়া বাহিৰতো বাহিৰতো বেছি সময় থাকো হয়ে নহয়। গতিকে এ চি হলে মানে ইমান ঠিক নহব। কুলাৰ টো কুলাৰো বেয়া নহয়ি নিচিনা কাম কৰিব যিটো তুমি পানী ভৰাব পৰা। ঠাণ্ডা পানি ভৰব পৰা সেই চিষ্টেমক।
হয় হয় অ ঠাণ্ডা পানীৰো আছে কিন্তু তোমাৰ। ঠাণ্ডা পানী নভৰ এটা সৰু পায় তোমাৰ দুই তি তি দুই হাজাৰ তিনি হাজাৰ।
অ' হয় ভাল আমাকো এটা। ঘৰে ঘৰে যে বিক্ৰী কৰিব আহে সেনেকে মি এটা পাইছিলো জিকিছিলো মানে এটা স্পকাৰ। দিছে আৰু তাক কুলাৰ দিছে।
হয় মানে সেইটো বেয়া নহয় কিন্তু কিন্তু পানী জালাতো। অলপান ঠাণ্ডা হোৱাটো বি
বেছি আহে ঠাণ্ডাতো অ' এয়া পানী যিহেতু ঠাণ্ডা ফ্ৰিজ পানি ঢালিব পাৰি।
হয় ঠাণ্ডা পানী ভৰাই থাকিব লাগে। মানে সেইনি এইকেইটাত দাম আছে দাম তাৰমানে অলপ পৰে।
তেতিয়াহ'লে বন্ধু আজি ইমাহত আমি সামৰো নেকি।
অ' ঠিক আছে দিয়া।
আহ ঠিক আছে দিয়া ধন্যবাদ।